হেল্ল' হেল্ল'
হেল্ল'
হেল্ল অ' কি কৰি আছা?
অহ।
কি কৰি আছা?
হ অহ।
ছো
হয় নেকি। ভাত খালা? হেল্ল'।
খালো ভাত।
কিহেদি খালা?
চবজী।
হয় নেকি? বাকী খবৰ?
খবৰ আছোঁ ভালেই।
শুই গৈছা নেকি?
মই শুইছো।
হয় নেকি? অ এ শুব ওলাইছো ৰবা, শুৱে দিয়া এতিয়া, কিনো কৰি থাকিম ন?
অ শুৱা, শুৱা। হল নে আপোনাৰ?
হৈছে দিয়া।
উম।
খালো, বনালো।
উম।
উম। মাকো কল এটা আনি দিলো, ভাত দিলো ভাতত ভাত নাখালে।
আচ্ছা।
অ ৰুটি খাইছে, ৰুটি খাই আজিকালি।
আচ্ছা, আচ্ছা।
উম ভাত নালাগে আজিকালি ইহঁতক, সিহঁতক ৰুটি লাগে।
উম ভাত খোৱাটো বাদ দিছে নেকি?
ঘৰৰ পাই। অহ। উম। মায়ে কি কৰিছে? উম উম আচ্ছা, উম। কোৱাহ?
উম বাৰু।
উম শুৱই যাওঁ দিয়া আৰু
যোৱা যোৱাচ চাৰে দছটা বাজিলে
তো চাৰে দছটা বাজিল গমেই নাপালো আজি উ
কামৰো ব্যস্ততা সেইকাৰণে গম পোৱা নাই
বহুত কাম কৰিলো ন সেই কাৰণে। আ চ ল প লগৰ এজনীয়ে ফোন কৰিছিলে তাইৰ লগত কথা পাতিলো কথা পাতি, পাতি, পাতি আৰু টাইমৰ গমেই নাপালো আৰু
উম।
উম ক'ত গৈছিলা ফুৰিবৰ কাৰণে আজি?
মই গুৱাহাটী গ'লো।
তাৰপাছত কি আনিলা?
গণপুৰ যাৰ লেগ চিকেন। মোমফলি আনিলো।
হা হা কি আনিছা?
চিকেন পকৰী।
হয় নেকি।
উম
উম উম উ কাৰো একো নানিলা কাপোৰ চাপোৰ নানিলা
নাই নাই মোৰ মানে চুবিকাতি ক গ আছে ছিল সেইকাৰণে গাহতি লৈছিলো
উ আচ্ছা হয় নেকি
উ মই মানে ইয়াত আ নপাও মানে একচুবেলি বাকী নাই নাই নিশ্চি ত ম গ য
উম নেনিক ভালে দিয়া
উম অলপ ফেঞ্চ ক দি যে সেইকাৰণে
কিক
ফ্ৰেচিপ প্ৰদীপ এেঞ্চি
অ'
উম।
ঠিকেই আছে এ দিয়া তোমাৰে দিন দিয়া।
উম।
উম। কোৱা খবৰ বাকি আৰু
খবৰ পাতি ল'ব টানি দিলে বলে
উম।
উম
কালি আহিব ৰ'বা মণিকা।
মণিকা আহিব নেকি?
উম কালি আহিব ৰাতিপুৱা আহিব বোলে আমাৰ তাতে।
আহ আচ্ছা।
উম।
মানে তাই বাহিৰে বাহিৰে সোমাব আৰু।
বাহিৰে বাহিৰে সোমাব। ৰুমত নাযায় ৰুমত নাযায় পেলাই ইয়াতে এয়া থৈ যাব। অ' চিলিণ্ডাৰটো‌ ইয়াতে ইয়াতে থৈ যাব।
ভালে কথা।
উম তাকেইতো। সি সৰু সৰু কৰে নাথাকে স্পষ্ট ৰুমতে ভাত খালে।
বুজি পোৱা নাই।
নাই কিবা কৈ আছে আৰপিতে। লগৰজনী কিবা কয়। উম। হ্যালো লাইটো বন্ধ কৰিব। অ' কোৱা।
উ
ঘৰৰ সবাই শুলে নেকি?
কালি সেয়াত যাবা নেকি, গুৱাহাটীত যাবা কালি?
গুৱাহাটীৰ ন টা অনিবা
এনেই ফুৰিব যাম। যাবা?
অ' আচ্ছা হ'ব দিয়া।
যাব পাৰি আৰু ন? পিছবেলাতে যাম দিয়া ন।
উম উম উম। এই নতুন দলংখনটো লছে সেইখন চাই আহিব পাৰিবা নতুন দলংখন চাই আহিব পাৰিবা।
আমি দে দেখাই নাই নহয় মই নতুন দলংখন। হা
অ যাম দিয়া, চাই আহিম একবাৰ। নতুন দলংখন চাই আহিম, তাৰপিছত সেয়াত যাম গুৱাহাটীত যাম, যাই কেনে বজাৰ-চজাৰ কৰি আহিম দিয়া। ন বাইক লৈয়ে যাম দিয়া।
উম নতুন চিনেমা ওলাইছে চাব গৈছানে?
হয় নেকি?
উম, যাব লাগিছিলে ন?
দিয়াচোন টাইম মিলাও যাব পাৰিলে যাম দিয়া ন।
বাকী খবৰ পাতি কোৱা, কি খবৰ তোমাৰ?
উম মোক এটা কালাৰৰ সূতা এটা আনি দিবাচোন মই তোমাক ফটো মাৰি দিম।
ঠিক আছে দিবা।
মানে ডাৰ্ক নীলা আৰু কালাৰটো। কিমান মানে নীলাও নহয় তামানে তোমাক কত দিম দিয়া মই বুজি পা তাদিয়া
অত্ছাই
উ, তেনেকুৱা লৈ আহিবা। লাহেকে টোপনিয়ে লাগিব ধৰিছে।
উ, আজি কাম বহুত কৰিলো যে।
উ, গম পাইছো।
সেইকাৰণে আজি ভাগৰ লাগিছে।
উম উম উম।
ৱাও। কোৱা হাঁ। হা।
মিজা বাতি আৰু ধূনা।
বুজি পোৱা নাই।
বোলো শুই যাওঁ শুই যাওঁ।
শুৱাই নেকি।
উম।
উম। পাবি আও অলপ পাছতকে নহ।
টোপনিও ধৰছে মানে।
দিয়া, তোমাক মই অলপ পাছত ফোন মাৰি আছো হা, মোৰ কাম এটা আছে মানে।
অ'।
অ', দিয়া অ'।